কি কৰিছা?
এ আছো দিয়ক এফালে বহি আছো আপোনাৰ ভাল?
অঁ ভাল দিয়া ভাল
উম অ' এনে কি বেয়া নেকি
কি কৈছে
অঁ মোৰো অলপ গা বেয়া হৈছিলে। উম উ, তাৰ পিছত আ আপোনাৰ, আমাৰ ইয়াতে যে আছে জিলা চিকিৎসালয় তাত গৈছিলো মই লৈ এপাক যাও মানে, এনে বেলেগত টো চাইছিলো মানে, ডাক্তৰ মানে সময় মতে তাতে মানে নাছিলে সেইকাৰণে বোলো ইয়াতে যাও চি চিকিৎসালয়তে যাওঁ সকলো গৈ থাকে যেতিয়া এবাৰ চাই আহোঁগৈ গলো কিন্তু মানে মই বৰ বিশেষ এটা মানে হেৰি নাপালো মানুহ বিলাকৰ মানে পৰিস্থিতি বিলাক কিবা অদ্ভুত ধৰণৰ হৈ থাকে। আপুনি কেতিয়াবা গৈছেনে বাৰু?
উম, নাই যোৱা দেখোন মই তালৈ, নাই নাই, মানে কেনেকুৱা? অ', অদ্ভুত।
ইমান অদ্ভুত মানুহে আপোনাৰ ধৰক অ' তাততো বাৰু বিনামূলীয়া ন সকলো দেখিছা অঁ টিকেট এটা কৰিব লাগে আৰু সেই টিকেটটো কৰিবলৈ লাইন পাতি ধৰক পুৰুষৰ এটা লাইন মহিলাৰ এটা লাইন মহিলা লাইনত আছো মানে এনে কুৱাকে মহিলা কিছুমান আছে, মানে পিছফালৰ পৰা ঠেলিয়াই -ঠেলিয়াই আহি থাকে। সে, 'মানে যেন, আগত তেওঁলোক- আগতহে আহিব পাৰে মানে অ ', ঠেলিয়ে দিলে যেন। তেওঁ পাবহি এনেকুৱা পোৱা টাইপৰ মানে অ তাকে মোৰ এ লাইনত থাকিলে তেওঁ য' ত, - গোটেই লাইনটো থাকিব, যিমান নম্বৰত আছে তেওঁ সিমান নম্বৰতেই পাব ন ', আগৰকেইজন গ'লেহে পিছৰজনে পাব।
এ', সেইটো সেত কথা কিন্তু, অকল তাত, তাতে নহয় ৰবা, লাইনৰ ক্ষেত্ৰত ময়ো পাইছো, ধৰা বেংকত গ'লা বা পোষ্টেল গ'লা লাইনত থিয় হোৱাৰ পাছত তুমি চাবাচোন পাছৰ মানুহ -খিনি এনেকুৱা মানে অকমানো- ফাক হবলৈ নিদিয়ে কিয়? আগত যাৱক আগত যাব অকমান কোনোবা এজন হেৰি হলে যেন তেওঁ নাপাবহে চোৱাচোন বাৰু
তুমিও মানে আচৰিত খাওঁ বোলে এনেকুৱাই নে ', আমি দেখোন মানে অলপ হ'লেও গেপ এটা মানে ধৰক, অকমান অ', ৰাখিব লাগে। কমান হলেও ন গাতে গা লগাই থাকিব নোৱাৰি দিয়কচোন অশান্তি লাগে অকমানতো বতাহ উশাহ নিশাহ খাবলৈ বতাহ অকনো লাগে গাত একেবাৰে, পান- জাপা দি মানে, একদম ঠেলা হৈ হৈ আহি থাকিব যাত
কিয় ভাল পাই মই নাজানো, তাৰমানে তেওঁৰ পাছত ধৰা মোৰ, তছত তেওঁ আ, '- চেযে মোৰ গাত লাগিলেহে যেন তেওঁ মোৰ পাছত হ'ব
উম্ ', -অ', তাৰপিছত সেই বস্তুতটো আপোনাৰ গৈ -গৈ ধৰক, যিজন ডক্তৰক মই', নম্বৰত দেখাম কোঠালিত। তাতো সে এক কি লাইনত ধৰক তাত পুৰুষ মহিলা বুলি লাইন নাই আৰু একেটা লাইনে পুৰুষও থাকে মহিলাও থাকে কিন্তু ডক্টৰত দুৱাৰ- মুখৰ পৰা ধৰক পোন্ধৰ- বিছ জনটো লাইনত থাকেই। তাৰোপৰি আপোনাৰ বাৰু সেইটো বাৰু দেখাব আহে তেওঁলোক চবেই লাইনত থা হিলে ধৰক আগুৱাই আগুৱাই যাব কাৰণ তেনেকুৱা আমাৰ প্ৰাইভেট বিলাকৰ নিচিনাটো কোনেও দাগ দি দি নামাত- নহ, অহ। তাৰ পিছত সেই ডক্তৰৰ চেম্বাৰটো সোমাবলৈ ৰখি আছো দেখিছো দেখোন এ চনটো পেচেন্ট সোমালেই তাৰ লগত পিছৰ লাইন পাতিবলে সেই ভিতৰলে সোমাই যায়।
এ যেন তেওঁ ৰৈ থাকিলেহে তেওঁক সোনকালে চাই দিব হে এনেকুৱা মনোভাৱ ন? হে অদ্ভুত
কথাটো কেনেকুৱা ধৰণ
সেইটো হয় মই পাইছো সেইটো মানে অকল হস্পিতেলত বুলিয়ে নহয় মই বেলেগ ক্ষেত্ৰত পাইছো মানে ধৰা বেংকে চেংকে মানে অদ্ভুত আৰু তেনেকে থাকিলেহে যেন তেওঁৰ নামটো সোনকালে আহিব বা তেওঁৰ লিষ্টেড হ'ব সোনকালে
অ', তাকে মই সেই কথাটো সেইদিনা খনৰ মানে চিন্তা কৰি কৰি পাৰ পোৱা নাই মই বোলো এনেকুৱাই নে মানসিকত এটা মানুহৰ যেন, আগত গ'লে তেওঁ পাব। মানে ধৰক তাৰ মাজত যিখিনি ৰিপৰ্ট দেখুৱা আছে তেওঁলোকে আৰু কাকো সোধ পোজ নকৰে চিধাই সময় যাব পেচেণ্ট চাই আছে তেওঁলোকৰ মতলব নাই মানে, চিধাই গৈ ডক্তৰৰ কাষত থিয়হি থাকি
হু মই কিন্তু এবাৰ সেই, উম।
মই বোলো, মোৰ প্ৰথম অভিজ্ঞতা হৈছে এনেকুৱা মই বোলো তেনেকুৱা যিহেতু কাকো সোধ পোছ নকৰে এনে চাগে চলিয়ে আছে আজি-আজীৱন ধৰি।
নহয় সেইটো হয়ে চলিয়ে থাকে।
তাকে এই বস্তুতটো পৰিবৰ্তনতটো হব কে এতিয়া
পৰিৱৰ্তন নহয় গম পাইছানে পৰিৱৰ্তন নহয় মোৰ মানুহখিনি বেয়া যে সেইটো কথা মানুহখিনি কনচিয়াচ হলে হেৰি নহয় আৰু এটা কথা কওঁ মই তাৰমানে এবাৰ পোষ্টেলত মইতো এবাৰ কৈ পালো কৈ দিছো মই এবাৰ আহ তেনেকে লাইনটোত থাকো একদম খাই পেলাই মানে খুব গৰম দিন আছিলে তাৰপিছত ফেনখনেও কিবা অকণো খন ঘূৰি আছে কাম দিয়া নাই তাৰপিছত যে মানুহজন মানে মোৰ আগৰ মানুহ যোৱাৰ পাছত এই পাছফালৰ পৰা মই মানে যাবলৈ বিচৰা নাই মই অকমান থাকক গেপচ একদম পাছফালৰ পৰা কৈছে হেৰি কি বুলি আগুৱাই নাযায় কেলে মই বোলো আপুনি পাছক পাছোৱাই যাকচোন আপুনি পাছোৱাই যাওক মোৰ গাত তাত লগ নোলগাব জেগা আছে পাছুৱে যাওক বুলি ক'লো সেমেনা সেমেন কৰিছে কেতিয়াবা খং উঠি যায় অ
মইও মানে ভাবিছো মানে ঠেলা হেঁচা কৰি কৰি আহিছে মই মানে কম বুলি ভাবোতে মানে আকৌ তেওঁ কিবা অনুভৱ কৰিছে নেকি মই মানে অশান্তি পাইছো বুলি নিজে নিজে জনিবা অকমান মানে সংযম হল আৰু তাৰপিছত আকৌ সেয়ে তাত গৈ তেনেকুৱা আৰু বাকী বিলাকতো মানে কিবা মানে অদ্ভুত কিবা এটা লাগিলে কাৰণ ধৰক আমি প্ৰাইভেটত যাওঁ বা এনে ডক্টৰৰ চেম্বাৰত হলেও ধৰক এটা এটাকে বহি থাকো ন ধুনীয়াকে কেৰমত তাত মানে আপোনাৰ এনেকুৱা লাগিলে মই মানে কিবা চিকিৎসালয় নহয় হয় যেন মই কিবা বেলেগ এটা জেগাত হে আহিছো অ প্ৰত্যেকখন মানে মানে ধৰক নম্বৰৰ যিকেইজন ডক্তৰ আছে বিভাগৰ মানে প্ৰত্যেক বিভাগৰ ডক্তৰৰ ৰুমৰ সন্মুখতেই মানে পেচেণ্টৰ ভিৰ অ ভিৰটো মানে তাত কোনো হেৰি নাই আৰু মানে, কি বুলি ক'ম আৰু । সংযম নাই মানে, মানুহখিনি। তাকে। সেইখিনিতো মানে, কাঁহটো অকমান ভাল পাইছো। দেখি ভাল হোৱা নাই।
অ', ইহঁতে শুলে, বাবু মাইনা?
শুলে শুলে, তাতো সেই দৰব ল'বৰ কাৰণেও আপোনাৰ সেই তাতো লাইন। অ', ধৰক দৰৱ খিনিতো অ' মানে আপোনাৰ চব হেৰিয়ে ন' বিনামূলীয়াই হয়। চব মানে, যিখিনি মোক দিছিলে তেওঁ গোটেইখিনি পালো মই। সেয়াও বিনামূলীয়াই। কিন্তু সেই বিনামূলীয়াৰ কাৰণেই চাগে যথেষ্ট লাইন। লাইন মানে কি আৰু যি কেইজন দেখাই আহিছে তেওঁলোকেতো তাৰ পৰাই দি কিনিব। উম তাতো সেই ৰখি ৰখি অ তাতো সেই
ওহো।
কি ক'ম আৰু
সছাকৈ দেই।
আপুনি যোৱা হয়। নাই ন তাতে এদিন
ৰ'বা আৰু সেই সেইটো এটা কথা মানে, টাইম নিমিলে দৌৰা দৌৰি হয়, তেনেক মানে ফটাফট হেৰি পুৰণা হ'লেও মানে অ', ইমান ঠেলা নহয়। গম পাইছা নে?
ময়ো মানে দেখুৱা নাছিলো যা-যাওঁ বুলিয়ে আছিলো। দেখোন মোৰ সেইটো ভাল নহল কাহটো আৰু কাহি কাহি কষ্ট পোৱা ন' বুকু পে পিঠি এই বিলাক পেট চেট বিষাই গৈছেগৈ উম ঘৰৰ মানুহে ক'লে বোলে দে খোৱাগে দেখ খোৱাগে মই ইয়াতে চাইছিলোঁ প্ৰাইভেটতো তেনেকে মানে সময়ৰ লগত মোৰ নিমিলে মানে। সেইকাৰণে বোলো নাই ইয়াতে যাওচোন আপোনাৰ চিভিলত। গলো গৈ সেয়া মই বৱ ব্য্ৱহাৰ কৰিলো সেইখিনি যিমান দিনৰ দিলে শেষ। সেই খিনি শেষ হ'ল শেষ হোৱাৰ পিছত অকমান ভাল পাইছো কিন্তু এনেকুৱা কোৱা নহয় যে মই ভাল পোৱা নাই, ভাল পাইছোঁ। কিন্তু আকৌ এবাৰ চাগে মই হেৰিত যাব লাগিব নেকি এবাৰ। উ, চেক আপত যাব লাগিব নেকি।
উম
সম্পূৰ্ণ ভাল পোৱা নাই নহয়
যাবাচোন হ'লে উম।
চিন্তা কৰি আছা। আৰু এবাৰ যিটো হে মান অভিগ্ৰটা পাই আহিছো আকৌ মানে মই নমস্কাৰে দি আহিছো বোলো নোযোৱাই ভাল বিনামূলীয়া আমাৰ চৰকাৰে ধৰক স সকলোখিনি বিনামূলীয়া কৰি দিছে ঠিকে আছে কিন্তু এই ক্ষেত্ৰতো যদি অকমান সংযমশীলতা কৰি দিলে হয় মানুহখিনিক বা কিবা এটা ব্যৱস্থাও যদি কৰি দিলে হয় মানে মানুহখিনিক দেখো দেখোন একদম অ যিখিনি আপোনাৰ চিৰিয়াছ পেচেণ্ট আহে ম তি তে পৰি থাকে কোনো এখন মানে সুবিধা মই নেদেখিলো, সেইটো দুখ দুখো লাগিল দেখি পেলাই কিছুমান পৰিস্থিতি বৰ দুখজনক উম। কিন্তু বহুত খিনি উন্নত হৈছে বাৰু উম কিছুমান মানে অলপ
আচলতে এজন কি কৰিব লাগে জানা? থাকি নয় তেনেকুৱা ন' নাথাকে জানো, যেনেকে হেৰি
থাকে থাকে অকমান হুলস্থুল হলে এগৰাকী মাইকী মানুহ আহিছে উ মাইকী মানুহ আহিছে লাইনত আপোনালোকে লাইন-লাইনত থাকক, হুলস্থুল কিয় কৰিছে, কিছুমান মানে মই আছিলো নহয় লাইনতে ওলাইহে গৈছিলো বুলি কৈ মানে এনেকুৱা সোমাইহি।
আহ
গালি দিয়ে আপুনি বোলে লাইনাত নাই এনি এনে কিয় কব ওলাই যাওক সেই তেনেকুৱা এ, মানে সেইবিলাকেই আৰু। উম উ স ভাবি চিন্তি মানে মই আকৌ এবাৰ যাবলৈও মানে চিন্তা কৰিছো তাকে ভাবিছো এনেকুৱা হলে পৰিস্থিতি বিলাক যদি এনেকেই থাকে পিছৰ মানে আমাৰ যিখিনি আহি আছে নতুন চান খিনিওতো সেই একেই হ'ব চাগে তেওঁলোকৰ ক্ষেত্ৰতনো কি নতুনত্বা দেখিব।
একে হব মানুহৰ মানসিকতাবিলাক কেতিয়া সলনি হব, নহয় চাবা এক মানুহ যিখিনি মানে ভাল ভালে বা বেয়া বুলি কোৱা নাই বাৰু কিন্তু বুজা কম ন' জানিব
আৰু এটা দেখিলো সেই আজি আজিও মানে এ-এফালে গৈছিলো। যাওঁতে মানে ডক্টৰৰ চেম্বাৰত সোমাই এই ছোৱালীজনীৰ ঔষধ এটা ল'ব আছে দাদা। খাই লওঁ তেওঁক, তাত তো সে সোমালোগে দেখিছো মানে, পেচেণ্টটো সোমায়ে আছে বাকী লাইনত থকা কেইজনে দ খুলি খুলি ডিঙিটো সুমোৱাই সুমুৱাই চাই থাকে, হৈছে নে নাই, হৈছে নাই মই তাকে ভাবিছো এই চাম মানে প্ৰাইভেট হওক বা চৰকাৰী
মানে সকলোৰে জৰুৰীকালীন অৱস্থা থাকে নে কি?
তাকে তেওঁ ডিঙিতো সোমাই থাকিলে জানো, ড্ক্তৰ জনে সিজন পেচেণ্টক বোলে তুমি যোৱা গৈ এজন ৰখো আছে এনেকে জানো দিব। তাকে মই মানে আচৰিত খাইছো এনে খুৱাই নে
সেইটোয়ে চবৰে মানসিকতা একে নহয় নহয়, মই
তাৰ পিছত বাকী, অ', তাত থাকা, মানে সন্মুখত বহা মাইকী গৰাকীয়ে, মানে, কৈছে, আপুনি তেনেকে নাথাকিব, কৈছে, মই থাকা নাই। বাচ্ছাটোৱেহে, মানে, দৰ্জাখন টানি আছে। ত', মানে, বাচ্ছাটোৱে টানি থাকা দেখি, মানে, দৰ্জাখন খুলি-খুলি দেখুৱাই আছে
উ
তেওঁ যদি অকণ বাহিৰতেই লৈ গ'ল, হয়, বাহিৰতেই লৈ যাওক। অকণমান মনটোও বদ, মানে, ল'ৰা-ছোৱালীবিলাকে হেঁচা-ঠেলা বা এনেক অকমান পৰিৱেশত দিগদাৰ পায় ন আমনি পায় তেওঁলোকৰ মুকলি পৰিৱেশত নিব লাগে সেইয়াও কৰি আছে তেওঁ
তাকে, হ'ব দিয়ক। ঠিক আছে
অ বাৰু দিয়া খোৱা বোৱা হ'ল যেতিয়া ন
অ হল হল হল ঠিক আছে দিয়ক ন ৰাখিছো দিয়ক অ